অহ-অহ' মই মানে কিয় চৰকাৰখনক দুখ দিছো জানা আচলতে তোমাৰ মানে মোৰ কথাটো হয় নে নহয় তুমি এনেই ক'বা দেই। মই মোৰ ফালৰ পৰাই কৈছোঁ কথাটো, মানে কি এতিয়া এতিয়া আইফোন এটা দাম ধৰি লৈ কথাটো কিছু চাবলৈ গ'লে ত্ৰিশ হাজাৰ টকাতটো পাই যায়। টেক্সৰ কথাটো বাদ দি পেলাই।
পাই‌ যায়।
আমাৰ চৰকাৰখনে ইমানেই টেক্স লগাইছে চ'ব বস্তুতে মানে তুমি ধৰি লওঁক সাধাৰণ বস্তু এটাও তুমি কিনিব নোৱাৰা কেতিয়াবা চাবাচোন।
নোৱাৰে উম।
বহুত বহুত মানে বহুত দিগদাৰ হৈ যায়। কিন্তু সেইটো আমি ভুগি আছো আমি আমাৰ নিচিনা মানুহে।
ন' সাধাৰণ মানুহে ভোগে, চবেই নোভোগে নহয়।
চবেই নোভোগে, এতিয়া আমি ভগি আছো আচলতে কিছুমান পোৱালি গাতো দুখ আছে, এতিয়া আমাৰ গাতো দুখ আছে কাৰণ কিয় মনতো যায় চবৰে মন আছে মানে কাৰ মন
মন চবৰে যায় অঁ' দেখিলে যাবই।
দেখিবলৈ, দেখিলে যাবই এতিয়া সেই চৰকাৰে যদি এতিয়া কথাটো বুইছো এ মই এটা এনেই একজাম্পল দিছো পেট্ৰলৰ কথাটোৱে তুমি চোৱাচোন, হয়নে। পাকিস্থানতে পাকি তুমি পাকিস্তান এখন দেশখন যোনখন দেশক গোটেই ৱৰ্ল্ডে তাক টেৰৰিষ্ট বুলি জোকায়। জোকাই মানে সিহঁতে হেৰি কৰে, শুনিছানে?
শুনিছোঁ।
উম, তোমাৰ সেই দেশখনত তুমি আজি পেট্ৰলৰ দাম কম কিন্তু।
কম কম আমাৰ ইয়াতকে কম, সেইটো হয় সঁচা কথা।
হেল্ল'। কি কিহৰ কাৰণে হৈছে মানে আমাৰ আমাৰতো পপুলেশ্যনটো বহুত হয় নে।
অঁ সেইটোৱেই।
চাবলৈ গ'লেটো আমি, আমিতো আৰু কমতহে পাব লাগে
লাগিব তো।
এতিয়া আচলতে মানে মানুহক দোষ দি লাভ নাই কিছুমান কথা, আচলতে চৰকাৰখনো বহুত শেষ কৰি পেলাইছে বুজিছা।
নহয় মানে চ'ব বস্তুতে ইমানেই টেক্সটো বাঢ়ি গ'ল- তোৰ কথাটো কেনেকুৱা জানানে তই কিবা এটা বস্তু কিনিবলৈ যা তাতো টেক্স দিব লাগিব, কিবা এটা বস্তু কিনি আন তাতো টেক্স দিব লাগিব।
অঁ।
তই ধৰ বস্তু এটা তোৰ পৰা বেচিব গলি তাত তই চৰকাৰক দিব লাগিব টেক্স। তই কিবা এটা বস্তু বেলেগৰ পৰা কিনিব গলি তাত দিব লাগিব তোক চৰকাৰৰ টেক্স।
টেক্স, তুমি চোৱাচোন মানে
টেক্স লৈছ মই মানিছোঁ, টেক্স যে লৈছে ৰাস্তা ভাল কৰক।
অঁ।
হয়নে নহয়?
উম, ৰাস্তা তুমি চোৱাচোন কি ৰাস্তা।
বেলেগ কিবা কাম কৰক আৰু চৰকাৰৰ মানুহক ভাল হোৱাকৈ হা
উম মই তোমাক কথা এটা কওঁ হা এই চৰকাৰখনে কৰে কিন্তু গুৰুত্ব নিদিয়ে।
নিদিয়ে
আৰু আৰু এটা কথা এই
উম
প্ৰাইভেট কোম্পানীয়ে কিন্তু চৰকাৰতকে বহুত ভাল কাম কৰি আছে চাব গ'লে।
অ প্ৰাইভেট কোম্পানী ভালকৈ মানে কি প্ৰাইভেট কোম্পানীৰ কি হয় জানা নে নাই মানুহবিলাক ভাল ভাল মানুহ বহাই থৈ দিয়া আছে যে ওপৰত
সেইটোৱে
বহুত বহুত টকা দি পেলাই মানুহবিলাক ৰাখিছেতো
উম!
সেইকাৰণে সিহঁতৰ কামবিলাক ভাল হয়।
তাৰে মাজত কিছুমান প্ৰাইভেট
এনেকুৱা মানুহ বহি আছে আৰু বেলেগ শিকা'ব নালাগে।
মানে তোমাৰ গোটেই চৰকাৰখনক মানে চৰকাৰখন বৰ্বাদ হৈ গৈছে বুজিছা নে এতিয়া তামিলনাডু
মানে গোটেই আমাৰ ইণ্ডিয়াখনত যে
উম!
একদম টপ ওৱান মাত্ৰ ফাইভ পাৰ্চেন্ট মানুহ আহে জাননে নাজান টপ ওৱান পাৰ্চেণ্টত
জানো
প্ৰায় ছেৱেণ্টি পাৰ্চেন্ত মানুহ আমাৰ ইণ্ডিয়াখনৰ সেৱেনেটি পাৰ্চেন্ত মানুহ তৰ হেৰিত আহে এই দৰিদ্ৰ সীমাৰেখাৰ তলত আহে
উম উম উম
ছেভেণ্টি পাৰ্চেণ্ট ইণ্ডিয়ান ইণ্ডিয়াৰ মানুহ মানটো ধেমালি কথা নহয়
পইচানে উম আৰু তুমি এই আদানী আম্বানি আৰু কিছুমান ডাঙৰ ডাঙৰ প্ৰাইভেট কোম্পেনী যে
উম
সিহঁত ক সিহঁত কেইটামানে মিলি পেলাই আমাৰ মানে দেশখনৰ জি ডি বি টো দুই তিনি পাৰ্চেন্ট মান আহিল জনা তুমি কোৱা কথাটোয়ে
আমাৰ এই যে জিদিপি ৰখা পাত মেইন সিহত কেইটাই আমাৰ যে মানুহ বিলাকে যে ভাল ত এই আমাৰ জি ডি পি উঠি গৈছে বহুত ভাল হৈছে হেণ তেন কিবা কিবি আমাৰ কনট্ৰিবউচন একো নাই তাতে
এক একো আৰু সঁচা কথা কৈছো একো নাই।
যি আছে চব সেই সেই মানুহ এই ফাইভ পাৰ্চেণ্ট মানুহৰেই আছে কণ্ট্ৰিবিউচন
কিন্তৰ পইচা বাঢ়িল মানে চৰকাৰৰ জি ডি পি বাঢ়ি-
উম আমি মানে এনেই তোৰ সেই যেনিবা ইনষ্টা ফেচবুকত যেনিবা চি য়াৰ মাৰি আছোঁ হোৱাটছএপৰ ষ্টেটাছত ধৰ সেইটোৱেই হৈছেগৈ আমাৰ তেনে আমি একো কণ্ট্ৰিবিউচন দিব পৰা নাই।
তুমি এতিয়া ইনষ্ট্ৰাত এনেকুৱা টেঙ--টেঙৰামি কৰি দিলে। আগতে মানুহে শ্বেয়াৰবিলাক বহুত কম কৰে।
হয়।
ইতিহাসটো আকৌ ৰিপ'ষ্ট এটা আকৌ অপচন দিছে দেখিলা?
ন'? এইবাৰ আকৌ ৰিপ'ষ্ট দি দিলে। হয় দেই সঁচা কথা।
আগতে তুমি শ্বেয়াৰবোৰ টিপা আকৌ মানুহটোক ছুইচ কৰা দিবলৈ হয় নে? এতিয়া তুমি এইবিলাক নাই তোমাক তোমাৰ ফল্লোৱাচত আছে তুমি এইটো ক্লিক কৰা এইটো এ তোমাৰ এইটো নিজে নিজে তোমাৰ ভিডিঅ'ত আহি যাব মানে সি তোক লাইক কৰিছে বুলি।
আৰু এইবিলাক বনাই আছে কিয় মানুহে ইউজ কৰিছে কাৰণেহে।
ই অঁ সেইটোৱে।
মানুহৰ ইউজটো আজিকালি ইষ্ট্ৰাত বেছি বাঢ়ি গৈছে ৰীলচৰ কাৰণে।
একদম ঠিক কথা কৈছা।
এতিয়া মই ফেচবুকটো আজিকালি নোচোৱা হ'লো বেয়া পাওঁ। তইয়ো নাচাৱ, বেয়া পাৱ। ইনষ্ট্ৰাত বেছি ভাল লাগে হয়নে?
উম, উম উম।
কিহৰ কাৰণে ভাল লাগে? দেখাত অলপ ধুনীয়া।
ধুনীয়া ধৰিলোৱা পুৰা। তোমাৰ মানে কি অঁ, উম তোমাৰ কিছু নাই ইনষ্ট্ৰাটো মিলিলে মান এনেকা লাগে যেন কিবা মানুহ কিবা হেৰি মানুহ পাহৰি মানে আমাৰ মানে, যোনটো দে টো দেই লাইফ ফৰ মানুহবিলাক সেইবিলাক মানুহক মানে পাহৰি যোৱা নিচিনা হয় ন'?
নহয় মানে কি হয় জানা? টু এনেকুৱা লাগে যে আমি কিবা বেলেগ দুনিয়াত আছো যে এইবিলাক মানুহ বেলেগ দুুনীয়াত আছে নেকি?
অহ্হওঁ, মানে মই বুজাব পৰা নাই তোমাক সেইটো কথা।
অঁ। মানে এনেকুৱা লাগে যে আমি ধৰ য'ত ৰখি আছো লাগিলে আমি ডাউনহে গৈ আছো কিন্তু এই মানুহবিলাক দেখোন উঠি উঠি গৈ আছে কেনেকে?
কেনেকে?
আমি দেখোন দিনক দিনে পাৰা নাই ইহঁতৰ লগত কম্পিটিচন কৰিবলে। ইহঁত দেখিছা আজি ইয়াত, কাইলৈ তাত হেঁ।
মানে তোমাৰ চব মিছা মিছা।
মানে বাহিৰেটো চব দেখিবটো ধুনীয়া। গম পাইছা নে?
ভিতৰি কু কুলাপৰা।
এতিয়া তোৰ লাইফত কি চলি আছে, কি নাই মই নাজানো। তই যেতিয়া আ ওলাই আহিবি যেতিয়া তই হাঁহি থাকিবি ধুনীয়াকে কথা- বতৰা পাতি। থাকিবি মইটো গম নাপাম নহয়। ত' মই সেই ছেম বস্তুটো ধৰক মোৰ ধৰ আজি এই ঘৰত কাজিয়া, কিবা মোৰ প্ৰব্লেম হৈ আছে। মই যদি তোক নেদেখাও তইটো গম নাপাৱ না।
নেপাওঁ, নেপাওঁ নেপাওঁ।
আৰু এইটোতো হৈছে ডাইৰেক্ট তোৰ চ'ছিয়েল মেডিয়া।
চ'ছিয়েল মেড
ইয়াততো মানুহ ক'ত ক'ত আছে ঠিক নাই, তাৰ পৰা এখন আৰু ফটো আৰু ৰীল এটা প'ষ্ট কৰি দিলে আমি তাতে আৰু মানে, আমি নিজকে মানে ডাউন কৰি পেলাওঁ।
একদম ঠিক কথা কৈছা, এইটো একদম মানে টফ কথা কৈ দিছা পুৰা।
এই যে ডিপ্ৰেশ্যন, এনজাইটি সেইকাৰণে হয় মানে কিহৰ কাৰণে ত ই তোৰ লগৰ এটা বা কাৰোবাৰ এটাক দেখি গ'লি নহয়, তোৰ নিজৰ ওপৰত মানে ডাউট এটা আহি যায় যে মই পাৰিম নে ন
পাৰিম মই এক দম মোৰ অথনি কপিল দাই সেই কথাটো মই যে কৈছিলো যে অংশ যে কৰিলে মই যে টাউন হৈ যাওঁ।
উম।
ঘোৰ হৈ যায় মোৰ এই এক কেবাৰে চম মানে মোৰ ফিলিংছটো ইয়াত হয়।
গম পাইছো মানে, তোৰ মানে এনেকুৱা লাগিব যে মোৰ নোৱাৰিম নেকি কম্পিটিচন কৰিব, গম পালি নে কেছটো।
উম, এতিয়া মই তোমাক এটা একজাম্পল দিওঁ উম
পৰাপক্ষতেই মইতো সঁচাকৈ কৈছোঁ। এই ময়ো মানে ভাবোঁ, মইতো মানে এনে ক'ব কাৰণে পোৱা নাই, মই মানে ভাবোঁ যে মই এইটো কমাই দিব পৰা হয় ইউজেজটো।
মোক আচলতে কমাই দিব লাগে বুজিছা।
লাগে, কমাই দিব লাগে। মই কৈছো নহয় মোৰতো এনে কুৱা শান্তি হৈ যায় নহয়।
সঁচা কথা কৈছা তুমি। মানে চি মুভি চুভি আচলতে তুমি মুভিত মানে, দিনটোত তুমি মুভি তিনিখনেই চাই দিয়া লগা হলে।
চাই দে- চাই দে কথা নাই অক, আৰু এটা কথা কি জান ধৈৰ্য বাঢ়ে। চিনেমাত তিনিমা চালে। এই ৰীল সোপাটো চাওঁতে চাওঁতে এই ছে কেণ্ডতে যে আহি থাকে, যে আমাৰ ধৈৰ্য কমি গ'ল। এতিয়া ধৰ আমাৰ ৰিলবিলাকো এনেকুৱা হ অকণমান সেই দুই-চাৰি জেগোত যদি আমাৰ যদি ভাল নালাগে, আমি আকৌ ওপৰলে দি দিওঁ স্কল মাৰি দিওঁ।
হয় মই মই মইতো কেতিয়াবা চিনেমা চাব নোৱাৰোৱে মই কাটি কাটি চাবলগীয়া হৈ যায় কেতিয়াবা মানে ধৈৰ্য নাথাকে।
চিনেমাহ বাদ দে, দশ মিনিটৰ ইউটিউবৰ ভিডিঅ' এটা চাব নোৱাৰোঁ ফট ফ
ঠিক কথা কৈছা আকৌ তুমি, মই পটকাচে চাব নোৱাৰো।
চিনেমা খনটো দুঘন্টা তই ইউটিউবত দশ মিনিটৰ ভিডিঅ এটা চা চোন তাকো যদি একদম বহুত চাবলগীয়া হয়, তই স্পীডত লগাই লবি।
অঁ
হয় নে
এই একদম ঠিক
এই বস্তুটো মই কিয় কৈ আছোঁ তোক জান বা কিয় তোক একদম একুৰেট কথা কব পাৰিছো এইখিনি যে। মই জানো তোৰ লগত যে চেম হৈ আছে। এই বস্তুখিনি আমাৰ লাইফত ডে টু ডে লাইফত হৈ আছে চবৰে লগত।
চবৰে লগত।
মোৰ লগতো হৈছে তোৰ লগতো হৈছে বহুত মানুহৰ লগত হৈ আছে এইটো বস্তু।
সেইটো কিন্তু কিছুমান মানুহে ৰিয়েলাইজ নকৰে বুজিছা।
এই মানে কি হয় জান এইটো তাৰ মানে লুপত ফচি যায়।
ইয়েছ।
এটা লোপত ফচি গ'লে আৰু শেষ আৰু।
মানে কি উম, কি কম এতিয়া আৰু।
তোক মই আৰু এটা কথা কওঁ শুন। এই হেৰি যে ৰস কি ক'ম ন বুলি ক
গতিকে বৰ ধুনীয়া কথা এটা ক'ম বুলি ভাবিছিলোঁ, পাহৰি থাকিল নহয় মই। এই ইনষ্টাক লৈ পেলাই।
উম।
মুঠতে যিমান পাৰো এৰি দিয়ে এইটো বস্তু। মইতো এৰিবলৈ চাম আৰু কালি মানৰ পৰা যে।
কি জানে তোমাৰ মানে তুমি কমাই
অ', অ'ৰ চৰ ৰ, ৰ এইটো কবলৈ চাইছিলোঁ এই যে যোনবলাক যে ইনষ্টাত যে বহুত বেছি যে ফ'লোৱাৰছ আছে।
উম।
ঠিক আছে যোনবিলাকৰ যে মিলিয়নত যে লাইক যে ফলাৰ আছে যে।
উম, উম, উম।
সিহঁতে ইউটিউবটো অ', ইনষ্টাটো কেনেকে ব্যৱহাৰ কৰে জান?
কেনেকে?
মাত্ৰ নিজৰ পষ্টটো দি আৰু গুচি যায়।
অ'।
সিহঁতৰ ইনষ্টা চাবলৈ টাইম নাই।
তাইম নাই।
আমি যে ভাবোঁ যে অ', বা ইহঁতে প'ষ্ট কৰি আছে পূৰা ৰিল দি আছে। দি আছে, সিহঁতে মাত্ৰ নিজৰ ৰিলটো দিয়ে।
উম।
ঘটা টকা সিহঁতে ঘটি আছে প্ৰমোচনৰ পৰা। আমি যেনিবা চাই পেলাই লাইক কমেণ্ট মাৰি ফুৰিছোঁ। এই ইউটিউবত যে ভিডিঅ ভিডিঅ'বিলাক যে দিয়ে জোনবিলাকে এই ধৰ এতিয়া ছাপোছ মই কথাটো গুৰুত্ব গৈ চৰটোছিক চাঅ নে?
উম চাওঁ, চাওঁ, চাওঁ কেতিয়াবা আজিকালি
তইটো জানয়েই মিলিয়নছত লাইক যায়।
লাইক যায় আজিকালি বহুত কম চাওঁ দেই।
তোৰ লাগে নেকি সি যে বহি পেলাই ইউটিউব চাই থাকে বেলেগৰ।
নাচাই।
নিজৰ ডে টু ডে লাইফৰ কাম ফুলে ব্লগ বনালে ইউটিউবত দিলে বাছ সিমান ঘ টাইমে তাৰ ইউজ চাগে ইউটিউব হৈ গল।
উম সঁচা কথা কৈছা চাগে নহয় হয়েই আৰু।
কিন্তু আমি যেনিবা তাকে গোটেই দিনৰ দিনডাল ইউটিউবডাল বা ইন্সটাবোৰ চাই ফুৰিছো।
ইনষ্টাত আহিব এটা কলেবৰেচন ভিডিঅ' এটা বনাব দিব আমি তাকে চাই আছোঁ। চাই আছোঁ লাইক কৰি হেৰি কমেণ্ট মাৰি ফুৰিছোঁ সিহঁতে টকা ঘটি আছে। যোনবিলাকৰ বহুত বেছি ফ'লোৱাৰছ আছে সিহঁতে বেছি নচলায় যোনবিলাক এতিয়াতো এটা চাপজ এটা কথা কৈছোঁ, এই ভাল ভাল যোনবিলাক এক্টৰেই হওক আমাৰ খেলুৱৈ ছেলুৱৈ হয়তো